হেল্ল হেল্ল' কি কৰি আছে।?
এনে বহি আছ যিহে গৰম
অ হয় দিয়ক ভাত খালে
নাই ভাল পাই বনাই পেলাই আজৰি হৈছোহে
অ বজাৰখে আজৰি হৈছেহে ন আহ বাকী ঘৰত সকলোৱে ভাল বাকী ঘৰত সকলোৱে ভালনে অ অ ভালে ন আপোনাৰ ল'ৰা ছোৱালীকেইটা ভাল এ মোৰ ঘৰতো চবৰে ভালেই দিয়ক আৰু ভালে ন সিহঁতে পঢ়ি আছে চাগে ন এ মই ভাত কেইটানে উঠাই দি থৈ আহিছো সে আজি মানে আমাক ত আলহী অহাৰ কথাও আছে বুজিছে তাকে মই এতিয়া এই ভাতকেইটা উঠাই থৈ আহিছো এ মাছ আনিলো তাৰ পিছতে ব্ৰইলাৰলে আনিলো আৰু এতিয়া আৰু কি কৰিম আৰু ৰাতিখন আৰু সেইটাকে বনাব দিছো আৰু আহ
হয়
হেল্ল' অ কি বোলো কি এয়া ল'ৰা ছোৱালী কেইটা কিহত পঢ়ে
বনালো। ডাইল বাৰ
শুনা পাইছে?